হয় আপুনি, আপুনি এতিয়া, মই বৰ বৰ্তমান আমি খাই উঠিছো।
হা, কি কৈছে?
কঁঠাল এটা পাৰি আনি আপোনাৰ, নিমখ তেল দি কেঁচা কঁঠাল।
হয়, হয়, হয়, ভাল কৰিছে কঠাল খাব লাগে। কঁঠাল স্বাস্থ্যৰ কাৰণেও ভাল, বহুতো শক্তিও পায় কঁঠালৰ পৰা।
হয় মানুহে কয় মানে গৰম দিনত কঁঠাল খালে গৰম উঠে বুলি। কিন্তু মই যদি চাওঁ মানে, প্ৰকৃতিয়ে যিহেতু এইবোৰ বস আৰু আমাক গৰম দিনতে দিছে, আমিনো ঠাণ্ডা দিনত সেইটো বস্তু কেনেকে খাম?
হয়, হয়,
হয়, সেইটো কাৰণে এতিয়া এই গৰম দিনতে খাই দিছোঁ আৰু।
হয়, হয়, কঁঠালৰ বহুত গুণ আমি দেখিবলৈ পোৱা যায়।
হয়,
যেনে মাংসৰ লগতো বনাই খাব পাৰি, কঁঠালৰ মুচি মানে সৰু হৈ থাকোঁতে।
হয়, হয়,
কলি অৱস্থাত আমি মাংসৰ লগতো খাওঁ পকিলে মই মা হেৰি, আম খালোঁ। ওচৰৰ গছ এজোপাৰ পৰা আম পাৰি, আম কুটি পিনি এনেকে নিমখ লগাই খালোঁ।
বহুত বহুত ভাল কৰিলে, মোৰ মানে কিছুমান মনত আপোনাৰ প্ৰশ্ন আছিলে সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনাৰ ওচৰত পাওঁ নেকি বুলি মানে ফোনটো কৰিব ল কৰা হ'ল।
হয়, কওকচোন।
হয়, আগৰ মানে আমাৰ এজন মই তেখেতৰ নামটো এতিয়া পাহৰিছোঁ, তেখেতে মানে আপোনাৰ কলে যে তুলতুল আমাৰ কইনা হ'ব, বুলবুলেই হওক দৰা। আপুনি হয়তো শুনিছে।
কি কৈছে? কি কৈছে?
তেখেতে সংকীলজনে ক'লেটো। হয়, সংগীত শিল্পজনে ক'লে যে তুলতুল আমাৰ কইনা হ'ব, বুলবুলেই হওক দৰা।
হয়।
আপুনি এইটোতো শুনা পাইছে হয়টো?
জানো মই আজি প্ৰথম শুনা নিচিনা লাগিছে কিবা।
হয়, হয়। মোৰ মানে আপুনি যদ সাম্যক এটা ধাৰণা কৰিব পাৰে যে ইয়াত হয়। নহয় বাকীকণটো আমি পিছত পাতিম। কিন্তু মোক মোৰ মানে ইয়াতে আপোনাৰ কিছুমান ইয়াত আমি তুলতুলক কিয় কইনা পাতিম? আমি বুলবুলক কইনা দিব পাৰিলো হয় বা বুলবুলক আমি দৰা পাতিলো, তাৰ পৰিৱৰ্তে আমি তুলতুলকে দৰা কিয় নাপাতিলো?
সেইটো হয়তো তুলতুল হয়তো দৰা হবলে হলে মানে তুল তুল হয়তো মতা আছিলে চাগে। আৰু বুলবুল আচলতে কন্যা সন্তান আছে কন্যা আছিলে চাগে। সেইবা খুবে হয়তো
দৰা-কইনা হ'ল।
হয়, আমি এতিয়া গানটোৰ জৰিয়ত তে মানে এই লিংগভেদটো কেনেকে গম পাম? এই গানটোৰ জৰিয়তে আমি কোনটো কোন কোনজন লিংগৰ ব্যক্তি কেনেকৈ গম পাম? এতিয়া আমাক সংগীত শিল্পী জনে আমাক ক'লে যে তুলতুল আ আমাৰ কইনা হ'ব, বুলবুল হওক দৰা। লুকা-ভাকু ভাল নালাগে খেলো কইনা দৰা হয় আপুনি হয়তো শুনা
সেইটো আপুনি ধুনীয়া প্ৰশ্ন এটা কৰিলে সেইটো আপুনি ধুনীয়া প্ৰশ্ন এটা কৰিলে মোক- আমি গানটোৰ জৰিয়তে এতিয়াটো আমি লিংগটোতো আমি চাহ হেৰি কৰিব
নিৰ্ধাৰণ কৰিব নোৱাৰিম।
নিৰ্ধাৰণ কৰিব নোৱাৰি। সেইটো এটা আপুনি ভাল প্ৰশ্ন ক'লে সেইটো এতিয়া যিজন সংগীত সংগীত যিজন ৰচনা কৰিছে বা যিজনে গাইছ সেইজনক এতিয়া সুধিব লাগিব। সেইজনে হয় টো ভালকে জানে সেই বিষয়ে আৰু লগতে মানে সেইজনে সঠিকভাৱে হয়তো পৰিচিত সেই মানে
সেইটোৰ ওপৰত
মই মানে
সেই বা সেইকাৰণে হয়তো তুলতুল আৰু বুলবুলৰ কথা তেনে কৈ কৈছে।
হয়। মই মানে আপোনাক এই প্ৰশ্নটো এই কাৰণেই সুধিব লগা হ'ল যিহেতু আপুনি আমাৰ এজন সংগীত শিল্পী সহপাঠী বা তেখেতক ভালদৰে চিনি পায়। আমাৰ উম, শ্ৰী শ্ৰী পপাপদীপদেৱ, তেখেতো আপোনাৰ সংগীত শিল্পী, সংগীত সাধনৰ লগত জড়িত। সেয়েহে হয়তো তেখেতে গম পাবও পাৰে যে তুলতুলকেনো কিয় দৰা সাজিলে বা বুলবুলকেনো কিয় কইনা সাজিলে? বুল বুলবুলক দৰা সাজি তেখেতে তুলতুলক কইনা সাজিব পাৰিলে হয়। যদি মনৰ পৰা বিচাৰিলে হয়।
হয়
এনেকুৱা কিছুমান কথাই মানে মনত মোৰ খুৰ দূৰাই আছিল সেইবাবে আপোনাক- সোধো‌ বুলি ভাবিলোঁ।
সেইটো আমি এতিয়া ইমান ভালকে নাজানিম সেইটো তেওঁ সংগীত শিল্পীজনক আমি- লগ পাব লাগিব তেতিয়া মে তেতিয়া বিচাৰটো নিৰ্ধাৰণটো কৰিব পাৰিম ভালকে। বা অনুমান কৰিব পাৰিম। কিয় তেনেকে ক'লে আৰু লগত। তে সেই বিষয়ে সেই বিষয়ে আমাৰ ওচৰ এজন এজন বিষ খ্যাত সংগী শিল্পী বুমণি শইকীয়া বুলি কয় সেইগ সে সেইজনেও ভালকে জানিব।
হয় কিন্তু তেখেতে বয়স বাঢ়ি অহাৰ লগে লগে। তেখেতৰ মানে যোনটো পেটৰ ওজন বাঢ়ি আহিছে সেয়েহে তেখেতে শুৱলা কণ্ঠটো মানে আজিকালি উলিওৱা। বা যথেষ্ট অসুবিধা হয় যিহেতু তেওঁৰ পেট। টো নাচি থাকে আলাহতে বাৰিষাৰ পানী উফন্দা দি। হয় হ‌য় তেখেতৰ কথাই কৈছো। তেখেতৰ যিহেতু পেটতো আপ আপোনাৰ বাৰিষাৰ পানী ওফন্দা দি ওফন্দি গ'ল সেয়েহে তেখেতৰ মানে কণ্ঠস্বৰটো। কিছুমান প্ৰভাৱ তাৰ পৰিলে।
হয় হয় বৰ্তমান সময়ত তেওঁ অধিক অ অধিক খোৱাৰ বাবে। সেইটো অৱস্থাৰ প্ৰাপ্তি হৈছে বাৰু বহুত তেওঁ কষ্ কষ্টও কৰে সেইটো সলাগ ল'বলগীয়া তেওঁ খোৱাত বহুত মানে কষ্ট কৰে। দিনে ৰাতিয়ে প্ৰায় এই বহুত খায় বুলি আমি গম পোৱা হৈছে।
হয়।
সেইটো সলাগ ল'বলগীয়া তেওঁ খোৱাটোৰ ওপৰত যত্ন লয় বহুত খায়।
হয় মই আপোনাক এইখিনিতে এটা কথা কব বিচাৰো মানে যিটো নিকি মই সাই খ্যাত আছো মই স্বয়ংক্ৰিয়ভাৱে সেই কথাটো জনোৱাত ওতঃপ্ৰোতভাৱে মানে মই জড়িত সন্ধিয়া সময়ছোৱাত মানে আমাৰ গাঁৱৰ সমূহ ৰাইজে আপোনাৰ হে হওক বা নামঘৰতে হওক সকলোৱে এনে প্ৰাৰ্থনা কৰে আপোনাৰ। সন্ধিয়া ঠিক পাঁচ বজাৰ পৰা ছয় বজাৰ ভিতৰত সেই সময়তে। অ কিবা কাৰণবশতঃ মই তেওঁৰ ঘৰত যাব লগা হ'ল যোৱাকালি। এইটো এটা সত্য ঘাটনাৰ ওপৰত আধাৰিত সেই পাঁচ বজাৰ পৰা ছয় বজাত যাওঁতে মই। দেখিছোঁ ওচৰ চুবুৰীয়াসকলে ধূপ ধূনা জ্বলাই ভগৱানক আৰাধনা কৰিছে সেৱা কৰিছে। কিন্তু সেই সময়তো তেখেতে। তলত বহি লৈ সেই ভাত খোৱাত ব্যস্ত হৈ থকা মই মানে। নিজেই স্বটফুটভাৱে দেখিলো সেই কাৰ্যসূচীভাগ। এনেদৰে যদি খাই থাকিবৰ হয় তেখেতে এনেদৰে যদি খোৱা পোচা কৰি থাকে। তেন্তে হয়তো আমাৰ। যোনটো ৰাজকোষ সেই ৰাজকোষ তো ইয়াৰ কু প্ৰভাৱ পৰিব হয়তো এদিন শস্যৰ অভাৱ হৈ যাব আম তেখেতক খুৱাবৰ বাবে।
হয় হয়।
হয়।
অতিমাত্ৰা খোৱাৰ ফলত তেওঁৰ স্বাস্থ্যৰো অলপ মানে উম। বহল পৰিসৰৰ জেগাত তেওঁক থব লাগিব। শুনিব পাৰিছেনে। বহল পৰিসৰৰ তেওঁক থাকিবলৈ বহল পৰিসৰৰ জেগ গা লাগিব যাৰ ফলত। তেওঁ ঘৰৰ মানুহৰ বহুতো মানে অনিষ্ট হব পাৰে। আৰু তেওঁ থাকিবলৈ হলে বিচনাখনত। ডাঙৰ লাগিব সৰু বিচনা হলে ভাগি থাকিব পাৰে ভাগি থকাৰ সম্ভাৱনা আছে। বৰ্তমান সময়তে তিনি চাৰিখন বিচনা ভাগি গ'ল বুলি মই। শুনিবলৈ পাইছোঁ তেওঁ শোৱাৰ জহত তেওঁৰ স্বাস্থ্যৰ জহত।
হয়-হয় মোৰ মানে ইয়াক লৈ এটা আপোনালোকে আমি সকলোৱেটো কু প্ৰভাৱ খিনি ইয়াৰ দেখিয়ে থাকো। ধৰক আপুনি তেখেতে ঘৰৰ চকী ভাঙি দিলে বিচনা ভাঙি দিলে যিখিনি তেওঁ কৰো বুলি কৰা নহয় সেইখিনি হৈ যায় মানে নিয়মিত ভাৱে মানে সেইটো হৈ যায় তেখেতৰ ওজনটো লব নোৱাৰে কিন্তু ইয়াৰ পৰীতে যদি আমি চাবলৈ যাওঁ কিছুমান ইয়াৰ সু প্ৰভাৱো আছে যেনে ধৰ
কালি পৰহিলৈ যদি আপুনি এটা ঘৰ বনাই এ ঘৰৰ যিখিনি মাটি সেই মাটি খিনি সমান কৰিবৰ বাবে যদি আপোনাক এটা জীৱন্ত ধুমুচৰ প্ৰয়োজন হয়
হয়-হয়।
তেতিয়া আপুনি তাক ধুমুচ হিচাপে মানে ব্যৱহাৰ কৰিব পাৰিব। যদিও আপুনি চাৰি পাঁচজন মানুক হয়-হয় মোৰটো শুনি লওক যদিও মানে আপুনি চাৰি পাঁচ জন মানুহ লগ লাগি তেখেতক দং দাঙি ধুম- ধুম কে ধুমুচটো মাৰিব নোৱাৰিব। তাৰ পৰিব তেখেতক ঠিককে খুৱাই দিয়ে তেখেতে নিজেই মানে জপিয়াই পেলাই সেই জেগাটো ধুমুচৰ কামটো কৰি সমান কৰি দিব।
হয়-হয়।
হয়।
এ তেওঁক আমাৰ আগতে আগৰ আগতে হেনো বহুত শকত আছিলে তেওঁ আৰু সৰুতে তেওঁ সৰুতে হেনো ধুমুচৰ কামটো বেছিকৈ কৰিছিলে।
অ, হয়, এয়া শুনা পোৱা কিছুমান কথা হয় তেখেতৰ যিহেতু সংগীতৰ লগত জড়িত মোৰ মানে আপোনাৰ লগত এই সংগীতৰ বিষয়ে অলপ চৰ্চা কৰিব বাবে মন আছিল, হয়,
হয়,
এতিয়া মানে আৰু এটা মই সংগীতৰ বিষয়ে আপোনাক অকণমান প্ৰশ্ন সুধিব বিচাৰো যেনে ধৰক অতিকৈ চেনেহ অতিকৈ চেনেহৰ মুগাৰে মুহুৰা। আমিতো তাত পাতৰ মুহুৰাও ব্যৱহাৰ কৰিব পাৰিলো হয়। বা ঊলৰ মুহুৰাও হয় তাত আমি মুগাৰ মহুৰাহে ব্যৱহাৰ কৰিলো। ইয়াৰ ক্ষেত্ৰত আমি এই ভেদভাৱটো কিয় আনিলো পাট আৰু মুগাৰ মাজত।
সেইটো হল পাট আৰু মুগাৰ মাজত ভেদ ভাৱটো হল সেই সময়ৰ মানে হয়তো মুগাটো ইমান এটা প্ৰচলন নাছিলে চাগে।
হয়।
অ' পাট ইমান মানে প্ৰচলন নাছিলে চাগে মুগায়ে আছিলে।
অ'।
সেইবাবে হয়তো মুগাৰে মুহুৰা বুলি দিলে।
হয় আৰু
পাটৰে মহুৰাবুলিও দিব পাৰিলেহেতেন তেতিয়া মানুহে ভাবিলেহেতেন গছৰ পাতৰ মহুৰা। তেনেকে বনাব।
হয়-হয়।
এতিয়া মুগা বুলি কলেতো চবেই চিনি পায় সেইটো কাৰণে মুগা বুলি দিলে হয়তো।
হয় তাতোতকৈ যদি আমি চাবলৈ যাওঁ তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি বুলি কলে কিন্তু আমি যদি বৰ্তমান সময়ত দেখা যাওঁ আমাৰ যুৱ প্ৰজন্ম প্রজন্মৰ মাজত মানে আপোনাৰ বহাগৰ বিহুটোতকৈও ভোগালী বিহুটোহে মানে জনপ্ৰিয়তাটো দিনক দিনে বাঢ়ি গৈছে। যিহেতু
হয়-হয়।
তেখেতসকলে ভোগালী বিহুত যথেষ্ট অনিয়মিত কাৰ্যসূচীক আমি কৰা দেখা পাওঁ। সৌ সিদিনা সৌ কাষতে থকা সেয়া অনিল তামুলীৰ যি কুঁহিয়াৰ খেতি সেয়াকেই
হয়।
তাতো বহুলোকে উপদ্ৰৱ কৰা আমি দেখা পাওঁ। ফূৰ্তে তেওঁলোকে কৰে হয়তো টৰ্চ লাইডটো তাত।
পৰি অহা দেখিবলৈ পোৱা যায় সেইটো মই সমা সামাজিক মাধ্যমত মই পাইছিলোঁ এটা টৰ্চ লাইট পৰি আহিছে এজন ব্যক্তিৰ।
মই বুজিব পাৰিছো আপুনি কি ক'বলৈ বিচাৰিছে।
হয় হয় হয় এনেস্থলত আমি। তাতোতকৈ চেনেহৰ বহাগৰ বিহু বুলি কিয় ক'লো, আমিতো ক'ব লাগিছিল তাতোতকৈ চেনেহৰ ভোগালী বিহু টি।
হয় হয়।
সেই বহাগ আৰু ভোগালীৰ মাজতো। এই দুটা যোনটো ভেদভাৱ আহিলে যোন দুটা এই ভেদ ভাৱৰ ফলত হয়তো সেই যদি কোনোবা বহাগ আৰু মাঘ নামৰ মানুহ থাকিলে হয় তেওঁলোকৰ মাজত হয়তো কণ্ডলৰ সৃষ্টি হ'ল হয়। এখন কাজিয়া লাগিলে হয়। গতিকে। কিছুমান ভুল বা ক্ৰুটি আমাৰ এই সংগীতবিলাকত আমি বৰ্তমান সময়তো কিয় দেখা পাওঁ।
বৰ্তমান এই সংগীতবিলাক আচলতে বৰ্তমান সময়ত প্ৰচ প্ৰচলন কৰা নহয় এটা সময়ত কৰা হয়। আছিল মানে বহুত পুৰণা যুগতে মানে। মানে পুৰণা যেতিয়া মানুহখিনি আছিলে সেইখিনিৰ সময়তে এই কামবোৰ কৰিছিল। ছিলে আচলতে গানবোৰ ৰচিছিলে এতিয়া মানে ধৰক তাৰ লগৰ মানুহবোৰ এতিয়া পোৱা যায় যেনে। বুমণি শইকীয়া।
হয় হয় হয় তেখেতৰ কথাটো আমি পাতিলেও শেষ নহ'ব। কৈ থাকো মানে ওলকে নপৰে তেখেতৰ পতৃৰ কথা এতিয়া মোৰ আৰু এটা প্ৰশ্ন। আছে মানে আমাৰ স্বৰ্গীয় ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱে ক'লে বুকু হম হম। কিন্তু আমি বহুত ক্ষেত্ৰত আমি শুনা পাওঁ বা দেখা পাওঁ যে বুকু থপ থপহে কৰে।
হয় হয়। সেইটো এটা ভু অকণমান ভুল বুলি আমি বিবেচনা কৰিছোঁ নেকি? তেখেতে এই কথাটো ক'লে মানে তেওঁ আচল তেওঁৰ মানে বুকো হম হম কৰে চাগে আমাৰতো ধপ ধপেই কৰে বাৰু পৰীক্ষাৰ সময়তে।
বা কিবা হয় ভয় ভূত ওলালেই হওক আমাৰতো বুকু ধপ ধপ কৰে।